মই এই ভা মানে চাহ খালো যে।
হয়।
বাচন ধুই আছিলো। এতিয়া মানে মই তোমাক এটা কথা কাৰণে ফোন কৰিলোঁ। তুমি যে ৰু বনাইছিলা সিদিনাখন যাওঁতে, ৰুটি কেইটা খাই ভাল লাগিছিল, ৰু কেইটা তুমি বনাইছিলা নে বেলেগে বনাই দিছিল তোমাক।
নাই মই নিজে বনাওঁ মই ৰুটি বেলেগক বনাব নিদো আৰু, মানে মই কেইটা কি কৰো জানে কেতিয়াবা, কেতিয়াবা মই হেৰি কৰো কুহুমীয়া গৰম পানী অলপ পানী গৰম কৰি লওঁ তাত মানে ধুনীয়াকৈ নিমখ ধুনীয়াকৈ বনাই লওঁ। সোমাই লোৱা লোৱাৰ পিছত এতিয়া বহুত টাইম মানে মই হেৰি কৰোঁ অ, মাৰো মানে ফচি লওঁ ফচিবোৰ থাকো বহুত টাইম লাগে ত' লাগে বাৰু বেছি সময় লাগে তাৰ পিছত একদম কৰোতে, কৰোতে মানে
বাৰু ঠিক আছে বুজি পালোঁ শুনাচোন, মই এতিয়া এটা কথা কাৰণে কওঁ বা ৰুটিটো খাই ভাল পালোঁ। বেয়া লগা নাই খালোঁ বাৰু ভালেই পালোঁ, কিন্তু এই তোমালোকক মানে বাৰীত লাগি থকা যিবিলাক ফল-মূল সেই ফল-মূলখিনি কিন্তু বহুত ভাল লাগিলে। মই যে আনিছিলো যে আমলখি কেইটামান তাৰ পিছত তোমাৰ মালভোগ কল কেইটামান যে লৈ আনিছিলো সেইকেইটা মানে খালো যে খাই লৈ মানে আকৌ এতিয়া তোমালোকৰ ঘৰৰ পৰা মই আনিব যাম বুলি ভাবি আছোঁ। দিব নে বাৰু তোমাৰ, তোমালোকৰ ঘৰৰ মানুহ বোৰে দিব নে।
নিশ্চয় দিব, নিশ্চয় দিব আপুনি আহোঁতে ধুনীয়াকে এটা মোনা লৈ আনিব জানেই নহয় আজিকালি মোনা ইমান মানে দাম আৰু অভাৱো নহয় জানো। আপুনি ধুনীয়াকে মোন মোনালৈ আহিব এবাৰ আপুনি লৈ যাব আহি দেই, কঁঠাল বহুত কেইজোপা লাগিছে কঁঠাল আপুনি অহাৰ আগত আপুনি ফোন কৰি আহিব খবৰ দি আহিব।
কৈ যোৱা, কৈ যোৱা শুনি আছো।